অ শুনিছা।
হয় হয় শুনি আছোঁ শুনি আছোঁ।
কি কৰি আছিলি।
মই তোমাৰ এয়া এনে অলপ বহি আছিলো তুমি।
অ ময়ো তোমাৰ এই ভাত পানী খাই অকমান এই বহিছোঁ। কিবা এটা মানে মোক কি হ'ল শুনি গম পাইছা নাই।
হয় হয়।
মোৰ মানে এ এই এইকেইদিন ধাৰাষাৰ বৰষুণ দি আছে আমাৰ এইটো চাইডে। মানে আমাৰ ফালে তাৰপিছতে মানে আমাৰ। আমাৰ ইয়াতে তেনেকুৱা একো প্ৰব্লেম নাই বৰষুণ দিলে কিবা বানপানী চানপানী হোৱাটো।
হয় হয়।
মানে হ'ল কি আমাৰ সেই জেঠাইহতৰ ঘৰ ঘৰটো মানে। নাৰায়ণপুৰৰ চাইডে আছে মানে পিছলা নদীৰ চাইডে।
অ অ অ।
তাৰ মানে তোমাৰ কি হয় বানপানী হয় মানে প্ৰত্যেক বছৰে আৰু মানে। কি হ'ল। যে তাইহতৰ তাত যথেষ্ট বানপানী মানে সেইকাৰণে মই মানে আজি খবৰ এটা লবলৈ গ'লো।
অ অ।
তাৰ পৰা আহোঁতে আকৌ বৰষুণে পালে তোমাৰ আহি যেনেতেনে সোমাইছোহিহে।
অঁ অ আচ্ছা আচ্ছা।
ত তাকে বোলো মই সেই এ পেপাৰ এই নিউজ পেপাৰত তোমাৰ বানপানীৰ সমস্যাৰ বিষয়ে অকণমান লিখিম কাইলৈ বোলো দিয়াৰ আগতে আলোচনা কৰি লওচোন বোলো কি কি কও অকমান।
অঁ অঁ তাকে তাকে ভালে কৰিলা।
শুনিছ?
অ অ শুনি আছো শুনি আছো।
এতিয়া তোমাৰ মানে কি হয় বানপানী সমস্যাটো অসমত তুমিতো দেখিয়ে আহিছা। প্ৰত্যেক বছৰে এটা জ্বলন্ত জ্বলন্ত সমস্যা আনকি আমি আমি কি হয় উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে প্ৰস্তুতি বাবে এইখন এখন আমাৰ এটা কমন ৰচনাই থাকে যে অসমৰ বানপানী কোনোবাই সুধিলে কয় যে অসমৰ বানপানী চাবি আহিবই আগতে সেইটো কমন আছিল
কিন্তু অ আজি আজি তথ্য প্ৰযুক্তি বা চৰকাৰে আজি ইমানখিনি উন্নয়ন কৰিছে যদিও বানপানী খুব কম পনি কম পৰিমাণে কিছুমান জেগাত আছিল আৰু কৰিবলে সক্ষম হৈছে, সকলো ঠাইত হোৱা হোৱাই নাই, গম পাইছা নাই?
হয় হয়।
এতিয়া আহ চোৱা এতিয়া আমি যদি অসমৰ কথা যদি চাবলে যাওঁ অসমখন আচলতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা যিহেতু অসমক নদী মাতৃক আচলতে দেশ বুলিও কোৱা হয় হয়নে নহয়? কিন্তু কি হয় এইটো কথাও আমাৰ অসমৰ এই আচলতে এই কলা আচলতে এটা অধ্যায়টো চাব লাগে। যে অসমত এটা সময়ত অসমত এনে এটা এটা সময়ত এনেকুৱা ধৰণৰ বান পানী হয় য'ত মানুহৰ ইমান খিনি ক্ষতি হয় বা ইমান খিনি গৰা খহনীয়াৰ পৰা বান ইমান খিনি হয়, এতিয়া দেখিছাই এ এইবাৰৰ প্ৰথম প্ৰথম বাৰিষা বৰষুণত কেনেকুৱা ধৰণৰ আচলতে ঢল আহিছিলে এন এছ পি চিৰ পৰাই হওক বা পানী খিনি বক্ষ্মপুত্ৰ ত্ৰৰ সেইখিনি পাহাৰৰ পৰা সিয়া নামি হওক সেইখিনি দেখিছা কিমান খিনি ক্ষতি কৰিছে। মানুহৰ ঘৰ দুৱাৰ উটুৱাই নিছে ধে ধেমাজিত দেখিছা যথেষ্ট খিনি দলং আজি উটুৱাই নিছে। মানুহৰ মানুহৰ মৃত্যুটো বাৰু এইবাৰ কম হৈছে। হলেও অ মানুহৰ সজাগ সচেতনতাৰ কাৰণে এইখিনি হৈছে, মানে মানুহৰ মানুহ বাচি তাত বাছি আছে। এতিয়া প্ৰতি বছৰে আচলতে এ যোনটো ব বৰ্ষা কালত আচলতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ যোনবিলাক উপনদী আছে সেই নদীবিলাক আচলতে কি হয়, পানীৰ উপচি পৰে। আ হাজাৰ হাজাৰ গাওঁ আচলতে পানীত ডুব যায়, গম পাইছা?
হয় হয়।
এতিয়া, এতিয়া মই আজি কৈছোঁ যে মোৰ সম্পৰ্কীয় যি পৰিয়াল জেঠাইহঁতৰ ঘৰ আগতে কি হয় তোমাৰ, আ ৰাতি বৰষুণ দিব নহয় তাৰে কাক নদীখন বেছি দূৰত নাই মানে, গোটেই পানী আহি গোটেই পানী আহি ঘৰৰ ভিতৰত সোমাই গোটেই বিচনাৰ তলৰ তলত পানী সোমাই মানে গোটেই বিচনাৰ তলত ঘৰৰ ভিতৰত পানী সোমাই। তাৰপিছতে, ভঁৰালত থকা শস্যৰ পৰা ধৰি গোটেইখিনি আহ আচলতে তোমাৰ অনিষ্ট হয়, জীৱ জন্তুৰ অনিষ্ট হয় গৰু, ছাগলী। বান্ধিবলৈ জেগাৰ অভাৱ, অভাৱ হয়। তাৰপিছতে আৰু মেইন কথাটো হৈ গ'ল যে খোৱা পানী, যিটো গো-গোটেই পানীসমূহ হৈ গ'লে খোৱাপানীৰ অৱস্থাটো চোৱা তুমি। যিবিলাকে কুঁৱা ব্যৱহাৰ কৰে, তেওঁলোকৰ কিমান খিনি অসুবিধা হ'ব, গোটেই লেতেৰা পানীৰ সতে সমান হৈ যাব। মটৰ ব্যৱহাৰ মটৰ ব্যৱহাৰ, বে-ব্যৱহাৰ কৰা সকলৰ কথাও কৈছোঁ, কিমান ধৰণৰ আচলতে হেৰি হৈ থাকে। হয়।
অ', অ'।
গতিকে, এনেকুৱা এটা সমস্যা আচলতে প্ৰত্যেক বছৰে হোৱাৰ মূল কাৰণটো কি? যে, ইমান খিনি উন্নয়ন হৈ আছে বা আমাৰ এ বানপানীৰ সমস্যাক লৈ প্ৰতি বছৰে চৰকাৰে ইমানখিনি আচলতে আঁচনি হাতত লয় ইমান খিনি আচলতে বৰ্শকুতি এৰে, বা ইমান খিনি প্ৰকল্প হাতত লয় যে মাথাউৰি নিৰ্মণৰ পৰা আৰম্ভ কৰি যিমানবোৰ আছে, জিৰ বেগ পেলোৱাৰ পৰা আৰম্ভ কৰি নদী খননৰ প্ৰাইভাগ খিনি আচলতে লয় যদিও আজি কিয় সমস্যাত টো হৈ আছে, সেইটো কিন্তু এটা আটাইতকৈ ডাঙৰ কথা বা এটা প্ৰশ্ন আচলতে আমাৰ মাজত হৈ আছে। হৈ আছে।
অহ'।
অ', এতিয়াটো আমি যদি দেশ আমি যদি চাবলৈ যাওঁ যে ইয়াৰ কাৰণটো কি অ' যে আ এইটো কথা যদি চাবলৈ যাওঁ যে, আচলতে বেছি-বেছি বেছিকেটো বৰ্ষা কালতে হয়, অন্য একো কাৰণ নহয় যে আ এনে এছ পি চি পানী এৰাটো ডাইৰেক্ট কাৰণ নহয়, কাৰণ এন এছ পি চি পানীটোতো গৰম এ যে, খৰালি কাৰণটো পানী থাকে। কিন্তু তেতিয়াটো এন এছ পি চি পানী, পানীৰ ফলতো বানপানী নহয়, কিন্তু বৰ্ষা আমাৰ আ যেতিয়া বাৰিষা কাল হয়, বাৰিষা কালত অত্যাধিক বৰষুণ হোৱাৰ লগে লগে কি হৈ যায় প্ৰথম কথা আমি ইয়াত যিহেতু এটা সঠিক ব্যৱস্থা নাই নদীসমূহ যিহেতু আমাৰ ইয়াত, ইয়াৰ গতিটো কম গতিকে সাধাৰণ অৱস্থাত, মৃদু গতিত আচলতে গমন কৰে। তেনেকুৱা অৱস্থাত কি হয়। পানীটো যেতিয়া অভাৰ হৈ যায় তেতিয়া কি হয় জান', চাৰিওফালে আচলতে বৈ আহে। যিহেতু গতিটো কম ইয়াৰ, বৈ অহাৰ ফালত কাষত-কাষত থকা যিমানবোৰ গাঁও অঞ্চল আছে, সেই গাওঁ অঞ্চলবোৰ আচলতে বোৰাই নিয়ে। এতিয়া তুমি কি ক'বা? যে এ-এই যিসমূহ আচলতে আ-আমাৰ বানপানী ঘটি আছে ইয়াৰ ফলত মানুহৰ ইমান খিনি ক্ষতি হয়, আহ ইয়াৰ আচলতে স্থায়ী সমাধান আছে নে নাই? বা কেনেকুৱা ইয়াৰ লগত অন্যান্য আৰু কি কি কাৰক জড়িত হৈ আছে? যাৰ ফলত এই সমস্যাটো প্ৰত্যেক বছৰে দেখা পোৱা যায়।
হয়, হয়। তাকে, তাকে তোমাৰ এতিয়া আহ অসমৰ যি বানপানী সমস্যা এইটো এটা মানে, আহ মানে তোমাৰ ব-বহুত এটা গুৰুত্বপূৰ্ণ আচলতে সমস্যা। এতিয়া প্ৰতি বছৰ, আহ মানে তোমাৰ প্ৰতি বছৰে তোমাৰ যি অ' বৰষুণৰ ব মানে, তোমাৰ বৰষুণৰ বতৰত তোমাৰ যি ব্ৰহ্মপুত্ৰ পুত্ৰ নদীৰ বা বৰা নদীৰ, ব নদীৰ যি উপনদীসমূহ আছে এই নদীসমূহৰ মানে যি পানী বাঢ়ি গৈ তোমাৰ বানপানীৰ সৃষ্টি হয়। আৰু ইয়াৰ ফলত আমাৰ অসমৰ আজি মানে বহুখিনি জিলাৰ মানুহে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু আচলতে আমাৰতো মানে ধৰা অসমখন আচলতে নদী মাতৃক দেশ। এতিয়া অসমত তোমাৰ কিমান মানে তোমাৰ নদ নদী মানে, নদী উপনদীৰে ভৰি আছে। এতিয়া সেই ক্ষেত্ৰত যদি ক'বলে যাওঁ আহ, আচলতে এইটো এটা আচলতে মানে প্ৰাকৃতিক সমস্যাও হয়। আৰু সেই সমস্যা খিনি আচলতে বৃদ্ধিৰ আহ, কাৰণ যদি এতিয়া মানে আমাৰ মানুহ খিনিও হৈ পৰি এতিয়া, বানপানীৰ তুমি যিখিনি কাৰণ আছিলে তুমি ক'লাই আমাৰ যি অতিবৃষ্টিৰ ফলত বা আহ, পাহাৰৰ পৰা নামি অহা যি পানীৰ ঢল। বা নদীৰ যি গৰা খহনীয়া মানে তেনেধৰণৰ বিভিন্ন কাৰণত আমাৰ বানপানীৰ সৃষ্টি হ'ব পাৰে। বা তাৰ উপৰিও যদি আমি ক'বলৈ যাওঁ বনাঞ্চল ধ্বংস বা জলবায়ুৰ পৰিৱৰ্তন। মানে সেইবিলাকো মানে এই উম বানপানী হোৱাৰ মানে অন্যতম কাৰণ। আৰু যেতিয়া তোমাৰ নদীৰ পানী, নদীৰ পানী ধৰি ৰাখিব নোৱাৰে। তেতিয়া কি হয় পানী মানে ওফন্দি মানে গাওঁ চহৰ গাওঁ চহৰত আহি পেলাই সোমাও, সোমাইহি বিশেষকৈ আমাৰ অসমৰ যি মানে ব্ৰহ্মপুত্ৰ নদীৰ মানে নদীৰ বানপানী প্ৰতি বছৰে হাজাৰ হাজাৰ পৰি, পৰিয়ালৰ মানে জীৱন আহ, জীৱনৰ মানে উম জীৱনটো মানে আহ এটা মানে বেয়া অৱস্থাৰ সৃষ্টি কৰিছে।
হয়।
আহ, বানপানীৰ এতিয়া ফলস্বৰূপে যদি ক'বলৈ যাওঁ বানপানী এতিয়া আহ মানে বহুত খিনি তোমাৰ ভয়ংকৰ এটা পৰিৱেশৰ সৃষ্টি কৰে যাৰ ফলত আমাৰ আহ মানুহৰ হওঁক বা আমাৰ পৰিৱেশৰ হওঁক বিভিন্ন ধৰণৰ ক্ষতি হয়। এতিয়া তাৰ আহ মূল যদি ক্ষতি হিচাপে ক'বলৈ যাওঁ। আমাৰ এতিয়া বানপানীটো আমাৰ বাৰিষা সময়তে হোৱা দেখা যায় আৰু বাৰিষা সময়ত আমাৰ যি কৃষকসকল আছে কৃষকসকলৰ আমাৰ, এইটো কৃষি কৰা, কৃষি কৰাৰ সময়। এ তেওঁলোকৰ কি হয় যেতিয়া বানপানী হয়
হয়, হয়।
আহ, মানে সেই বানপানীয়ে কি কৰে আমাৰ বহুত মানুহৰ তোমাৰ গৃহ মানে ঘৰ চৰ বিলাক ভাঙি দিয়ে যাৰ ফলত তেওঁলোকে গৃহহীন হয় বা তেওঁলোকে শিবিৰত থাকিব লগীয়া অৱস্থা হয়। এতিয়া বিদ্যালয় সমূহ অ' আৰু বানপানীৰ ফলত তোমাৰ বিদ্যয়ালয়সমূহ বন্ধ কৰি দিবলগীয়া অৱস্থা হয়। বা ৰাস্তা ঘাট ভাঙি, মানে ভাঙি যায়। এতিয়া যোৱা বছৰে তোমাৰ এনেকে আমাৰ যি মাজুলী আছে, মাজুলীতে এনেকুৱা এটা পৰিস্থিতি হৈছিলে মই গৈছিলোঁ মানে তালৈ তাতে তোমাৰ এ কমলাবাৰী বুলি কয় এনেকে জেগাখন আৰু তাতে তোমাৰ বান উ বানপানীয়ে মানে তাৰ ৰাস্তাটো গোটেই ভাঙি চিঙি এ অৱস্থা নাইকিয়া কৰিলে আৰু তাৰ উপৰিও যি তেদৰে যি দুঘাৰঘৰ মানুহ আছে সেই মানুহ বৰ দুৱ ভাঙি একদম অৱস্থা নাইকিয়া কৰি পেলালে ঘৰ মানুহ একো পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে এই ক্ষেত্ৰত চৰকাৰৰ ম সেই আচলতে কৰে
বানপানীৰ সৃষ্টি কৰাটো মানে
হয় হয়
থাক আ তুমি চিন্তা ন কৰিিমি সমাধান কৰিব পাৰো কিহ আজিকালি গছনি নাইকীয়া হৈছে আমি যদি সেইবিলাকৰ কৃষি কষত হয় বিভিন্ন ধৰণৰ গছ ৰুও এতিয়া কি গছ বিিলাকে গছ বিলাক চো যে আৰু সেই নতুন বিিলাকৰ
সেই গৰাখহনীয়া সেই বানপানীৰ সৃষ্টি হল ম অ ইহঁতক লব পাৰি
হয় হয় নিশ্চিত ৰূপে এই কথা খিনি আচলতে এতিয়া আচলতে বানপানীটো কেৱল এটা প্ৰাকি প্ৰাকৃতিক সমস্যা নহয় সম্পূৰ্ণৰূপে অৰ্থনৈতিক হওঁক প্ৰাকৃতিক হওক এটা ডাঙৰ সমস্যা যি কি কি কৰে আমাৰ যথেষ্ট খিনি আমাৰ ক্ষতি কৰে এতিয়া তুমি অলপ যদি চাবলৈ যোৱা কিছুমান আমাৰ মানৱ আচলতে কাৰ্যৰ বাবে সি আচলতে বানপানীটো হোৱা দেখা দেখা পোৱা যায় ধৰা আমি যিবিলাক অবৈধ খনন কৰো বা গছ হ হিৰৰ কাষৰ গছ গছনি কাতো কিন্তু যাৰ ফলস্বৰুপে খনন হয় নাই নাই আও ভূমিস্খলনটো বেছিকৈ হোৱা দেখা পোৱা যায় বানপানী ফলত হয় নে নহয় আৰু আৰু দ্বিতীয় কথা আজিকালি যিসমূহ পাহাৰ খনন হৈ আছে অবৈধ পাহাৰ খনন যাৰ ফলস্বৰূপে নদী নদীসমূহ আচল নদী নদীসমূহৰ আচলতে যোনটো গতিপথ গতিপথটো বেলেগ হোৱা দেখা পোৱা যায় গতিপথটো বেয়া হোৱাৰ লগে লগে খান্দি দিয়াৰ লগে লগে কি হয় আচলতে মাটিৰ যোনটো স্থিতি শক্তি বা গছৰ শিপাই ধৰি ৰাখিব পাৰা গছ যদি কাটি দিওঁ গছৰ শিপাই ধৰি ৰাখিব পানীৰ সক্ষমতাটো নাইকিয়া হৈ যায় যাৰ ফলস্বৰূপে বেছিকে হে হয় এতিয়া প্ৰথম কথাটো প্ৰত্যেক বছৰে আমি ইয়াৰ সেই সমস্যাৰ সন্মুখীন হব লগীয়া হয় প্ৰত্যেক বছৰে মানুহে নিজৰ ধন সম্পদ। হেৰাব লগীয়া হয় নিজৰ গোধনে হওক বা নিজৰ ঘৰ হেৰাবলগীয়া হয়। এইবাৰো সেয়া ৰুবলগীয়া হৈছে। এ এতিয়াতো বৰষুণৰ বৰষুণৰ মাত।